হেল্ল' কি কৰি
আছো ঘৰতে খেলা চাই আছিলো ৰবা এই ক্ৰিকেট চাই আছিলো
আা ক ক্ৰিকেট ভাল পোৱা নেকি
ক্ৰিকেট ভাল লাগে খেলি
টিকেতো
ও ভাল লাগে খেলিও ভাল লাগে
ক্ৰিকেটৰ বিষয়ে তুমি কি মই খেলো মই খেলো ক্ৰিকেটৰ বিষয়ে তুমি কি বুলি আছে
ক্ৰিকেট ক'বলৈ গ'লে এটা বহুত ভাল খেল ক'বলৈ গ'লে এতি ক'ব এ ভাৰতৰ এটা বিখ্যাত খেল িক নাই
উটো নাই নাই মিটিকটো ত বেছি একটা এ
মোৰ হয়। মই হাৰিক পাণ্ডিয়া তুমি?
মই
অহ তুমি যে কি কৰা বেটিং, বলিং।
হয়
বেটিং
তুমি ক্ৰিকেটটো গুৰুত্বপূৰ্ণ দিয়া মানে তুমি তোমাৰ জীৱনত?
হয় গুৰুত্ব পূৰ্ণ ক্ৰিকেট খেলাৰ ফলত, ক'ব গলে স্বাস্থ্যৰো বহুত উপকাৰ হয় ক্ৰিকেট খেলাৰ ফলত।
এনেকে এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ জীৱনৰ ক্ৰিকেটটো-ক্ৰিকেট। খেলাটো।
ক্ৰিকেট খেলিলে শৰীৰ সুস্থ হব। হ'ব লাগে তাত দৌৰিব লাগে যিহেতু।
হয়-হয়। এইটো আ ক্ৰিকেট আমাৰ বহু ম্বপূৰ্ণয় গুৰুত্বপূৰ্ণ হৈ পৰে আমাৰ জীৱনত। খেলিলে। ভাল প্ৰভাৱ পালে আমাৰ জীৱনত
বিদ্যালয় জীৱনত ক্ৰিকেটৰ এক বিশেষ গুৰুত্ব আছে।
হয়। বিদ্যালয়ত জীৱনত আছে কিছু গাম বিদ্যালয়ত, কাৰণ কিয়নো প্ৰথম আমি বিদ্যালয়ত যিব ল শকৰ লগত আমি খেলিছিলো ক্ৰিকেট ত' তেনেকে বিদ্যালয়ত আমাৰ যেতিয়া খ খেল হয়। তেতিয়া আমি সেই খেলতো আমি অংশগ্ৰহণ কৰিছিলো ত তেনেকে খেলত আছে বহুত খে খেলৰ হেৰি গুৰুত্বপূৰ্ণ।
স ক্ৰিকেট গুৰুত্বপূৰ্ণ বুলি কি ভাবা।
ক্ৰিকেট গুৰুত্বপূৰ্ণ হ'বলে ক'বলৈ গ'লে ক্ৰিকেট খেলা ফলত স্বাস্থ্যৰ উপকাৰ হয়, আমাৰ মন আদি ভাল হৈ থাকে কিয়নো যেতিয়া আমি ক্ৰিকেট খেলো আমি বহুত ফূৰ্তিৰে ক্ৰিকেট খেলা। প্ৰথম পৰিৰ মন আদি চব ভালে থাকে। সেইটো বাৰু ক্ৰিকেট খেলাটো হল গুৰুত্ব পূৰ্ণ মোৰ মতে, তুমি কি ভাবা?
ক্ৰিকেট হ'ল তোমাৰ এটা আত্মবিশ্বাসৰ খেল তুমি তোমাৰ লগৰটো ওপৰত বন্ধুবিলৰ ওপৰত কিমান বিশ্বাস কৰা। এইটো এটা গম পোৱা যায়।
দলৰ খেল। ক্ৰিকেট এজন মানুহে খেলা খেল নহয়, কিয়নো তাতে এঘাৰজন খেলুৱৈ থাকে ত' আমি নিজৰ, নিজৰ নিৰাপৰত বিশ্বাস কৰি আমি খেলিব লাগে ত' ক'বলৈ গ'লে সেইটো এটা মানে বন্ধুত্ব ভালে কৰে সেইটোৰ ফলত আমাৰ বিশ্বাস ভাল হয়, আমাৰ ইজনে সিজনৰ ওপৰত এইটো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই আমাৰ জীৱনত।
আমাৰ সম্পৰ্ক গঢ়ি আছে সেইটো এটা চাব লাগিব।
হয়, হয় ঠিকে কৈছা। আজিকালি এটা প্লেয়াৰ আমাৰ বিখ্যাত হৈ পৰিছে তোমাৰ চাগে নাম শুনিছা? বয়স
তাৰ বিষয়ে তুমি কি ক'ব খোজা? তেওঁ ইমান কম বয়সত তেওঁ আই পি এল খেলিবলৈ সক্ষম হৈছে তাৰ বিষয়ে তুমি কি ক'ব খোজা?
সেইটো এটা ভাল কথা ভাল লাগিছে, চাই আমাৰ কিয় কম বয়সৰ ল'ৰাই ভাল ষ্টেজত, ভাল মঞ্চ এখন খেলি আছে, নাম কৰি আছে। ইন্ডিয়া এই টিম বাবে খেলিছে। ভাল তাৰ কম বয়সতে ইমানখিনি সকল অৰ্জন কৰিবলৈ সক্ষম হৈছে। তুমি কি ক'বা? চাই আছা
তোমাৰ মানে খেলুৱৈ হয় এই বহুত তেওঁৰ তেওঁৰ স যে নিজে যিটো সেই কৰিছে কষ্ট তেওঁৰ সৰু পৰা কৰা কষ্ট, প্ৰচেষ্টা, আদিৰ ফলত তেওঁ এজন ভাল খেলুৱৈ হৈছে। আৰু তেওঁ এতিয়া কবলৈ গ'লে দি গোটেই ভাৰতবৰ্ষত ক'ব গতে বিশ্বতে বিখ্যাত হৈ পৰিছে, কিয়নো তেওঁ খুবেই কম বয়সত তেওঁ আই পি এল খেলিছে আৰু, আৰু ইণ্ডিয়াত এই টিমত চাস পাইছে ত সেই হিচাপত চাবলৈ গলে ভাল নাম কহিয়াবলৈ সক্ষম হৈছে।
এইটো চটো ম তেওঁ যিটো কষ্ট কষ্ট কৰি আছে তেওঁ এতিয়া ফল পাই আছে।
হয় হয়।
তুমি ক্ৰিকেটটো কি বুলি ভা
তুমি যিহেতুকে ক'লা যে তোমাৰ প্ৰিয়ছিল ধনী তুমি ধোনীৰ বিষয়ে অকমান ক'বাচোন, যাষ্ট তুমি কিয় তাক ভাল পোৱা।
অ', তেওঁ হৈছে তোমাৰ ত'ত ভ' কৰিলে কাম কৰিলে তেওঁ কিমান টান টান পৰিস্হিতি থাকে তেওঁ। শান্ত হৈ শান্ত ভাবে কাম কৰি আছ টিম ইণ্ডিয়াৰ বা দলক ইমাৰ ভাল ভাল কিছুমান খেলা জয় কৰি দেখুৱাইছে। তেওঁ যিহেতু ইমান ডাঙৰ এটা খেলুৱৈ ইমান ডাঙৰ এটা সন্মান আছে তেওঁ কি কম তেওঁৰ কথা তুমি যিহেতু হাৰ্দিক পাণ্ডো বুলি কলা তোমাৰ কিয় ভাল লাগে
ম ভাল ল কি ক কনোই ক তেওঁ এতিয়া বিশ্বৰ নামৰ অল ৰাউণ্ড তেনে টি টুৱেণ্টি ফৰ্মেলত তেওঁ এতিয়া বিশ্বৰ নাম্বৰজন খেলুৱৈ ইয়াৰ বক্ত টিং তেওঁ বহুতো বহুতো টান টান খেল তেওঁ নিজৰ বলত জিকাইছে ত' সেইবাবে তেওঁক মোৰ অতিকয় ভাল লাগে
কিন্তু চাব গ'লে বল্ত সময়তো ক্ৰিকেটটো যোৱাৰ যোৱা হৈছে চ এছৰপৰত তুমি কি কবা
ন তুমি ত যগাই পৈছা তেওঁ ন দেখিবলৈ পোৱা যায় যে যিটো ভাৰত এটা ক'বলৈ গ'লে বিখ্যাত লীগ ইন আই পি এল অ তাতে মানুহ বিিলাকে যোৱা লগাই এইটো এটা বহুত বেয়া বিষয়ে কৰি থাকে কিয়নো এইবিলাক কৰাটো বেয়া মোৰ মতে
তুমিটো কেনেকে বন্ধ কৰিব পাৰি বুলি কব মইতো ভাবো এইটোোৰ যোৱা হিচাপে চব যোন যবলাক মানে যোৱাৰ এই মিলিত হৈ থাকে এইবোৰ পাঁচ ছয় বছৰৰ আৰু যিমান পাৰে সিমান জৰিমনা এটা লগাই দিয়ক তাতে ইহতে এইবিলাক কাম ক নকৰে মট সমমাৰ ক্ৰিকেটৰ জৰিয়তে কিছুমান বেটিং একো প্ৰমোট কৰিব লাগে কৰে বেটিং এপ বিলাকো বন্ধ কৰি দিব লাগে
হয়
ক্ৰিকেট তোমাৰ চাব গলে ক্ৰিকেট চাব গ'লে তোমাৰ ধৈৰ্য আত্মবিশ্বাস এটা নিয়ন্ত্ৰণৰ ওপৰত শিক্ষাও দিয়ে তোমাৰ মানসিক িকাহঁতো সহায় কৰে ইয়াৰ ফলত তোমাৰ বুদ্ধিমতা সমস্্যাৰ সমাধান কৰিব ক্ষমতা আৰু তোমাৰ বহু ক্ষেত্ৰতমাৰ সহায় কৰে তোমাৰ এই শাৰীৰিক পচনত সহায় কৰে মানসিক বিকাশত সহায় কৰে তুমি কি হবা
হয়, হয়। হয়-হয়, তুমি ইয়াত কত ভাল কথা কলা যিহেতু খেলে আমাৰ বহুতো উপায়, বহুতো উপকাৰ কৰে। তুমি চাগে নিশ্চয়
অ, কোৱা। মই ভাবো বিদ্যালয়ত ক্ৰিকেট টো এটা বি হয়, চব, বিদ্যালয়ত ক্ৰিকেট এটা বি ক হিচাপে দিব লাগে।
অ, ঠিকে কৈছা কিয়নো, ক্ৰিকেট খেলাৰ ফলত স্বাস্থ্য ভালে থাকে। আত-আত্মবিশ্বাস, তাছত আনিছো। বহুতো সহায় কৰে তো, মোৰ মতেটো খেলটো, বি-বিদ্যালয়ৰ এটা বিষয় হিচাপে যে দিব লাগে। আজি ছাত্ৰ-ছাত্ৰীসকলে সেই বিষয়টো
এতিয়া যিহেতু, অলিম্পিকতো ক্ৰিকেটটো দিয়া গৈছে। তো মই ভাবো, ক্ৰিকেটটো এতিয়া বৰ্তমান সময়ত এটা বহুত জনপ্ৰিয় খেল হিচাপে, এতিয়া চিনাকি হৈ উঠিছে। এনে তুমি কি-তুমি ক্ৰিকেটত কি কৰা? বেত ধৰা নে, বল ধৰা নে, কি কৰা?
মই বেটিং কৰো।
বেটিং, বেটিংট কিমান নম্বৰত খেলা তুমি?
মই তোমাৰ ফাষ্ট ডাউন চেক
বেতিংট কাক ভাল লাগে?
বেটিংত, মোৰ ভাল লাগে বিৰাট কহলি। তোমাৰ? শুনি, অ'।
এনেই কিন্তু, তোমাৰ ক্ৰিকেটত যদি মোক ফিনিছিং নহয়, তোমাৰ যদি ধৰা ইতা ক্ৰিকেটত বেলেগ বেলেগ ষ্টেজত যায় ষ্টেজত তোমাৰ কোনটো ক্লিয়াৰ হোৱা নাই। ষ্টেজ উআইজ । পছন্দ বিলাক বেলেগ বেলেগ হয়।
হয়! হয়! এইটো চবৰে কাৰণ চবৰে বেলেগ হয়! হয়! হয় ঠিকে কৈছা তুমি।
আৰু তুমি কি ভাবা? ক্ৰিকেটটো গুৰুত্বপূৰ্ণ নে? এজন উ চালি য তুমি ক্ৰিকেট- এজন ল'ৰা বা এজনী ছোৱালীৰ জীৱনত- গুৰুত্বপূৰ্ণ বুলি ভাবা নে?
হয়, তেওঁলোকে যদি সেই খেলটোোক- নিজৰ সেইব ভাবি লৈ নিজৰ জীৱনৰ লক্ষ্য হিচাপে যদি ভাবি কেনে যদি তেওঁ সেই নামটোত আগবাঢ়ি যায়। তেতিয়া এইটো বহুত উপকাৰী হৈ পৰে। ত- সেই হিচাপে সকলো- লৰা বা ছোৱালী সকলোৱে যদি এই খেলটোক নিজৰ জীৱনৰ লক্ষ্য বুলি ভাবিছে। সেইটো খেলত আগুৱাই যাব লাগে।
বাৰছছে যতে
হয় -হয়। তুমি চাগে নিশ্চয়- নিশ্চয় অসমত থাকা? তুমি চাগ নি্চয় অসমত থাকা। অ- অসমৰে এজন। এজন অসম- অসমৰ এজন খেলুৱৈ, তেওঁ ইণ্ডিয়া টীমত চান্স পাইছে। ৰিয়ান পৰাগ নামশুনিছা। তেওঁৰ বিষয়ে তুম কি কবা?
নিশ্চয়। তেওঁ- ভাল, তেওঁ ভাল খেলে। কিন্তু তেওঁৰ ক্ষমতাও ক কিন্তু বৰ্তমান সময়ত তেওঁ ইণ্ডিয়াৰ যিটো মানে মেইন টিম সিটো মানে ডাঙৰ টিম অলপ খেলিবৰ বাবে এতিয়া চানস নোোপোৱা হৈছে। টি টুৱেটি চিজৰ পৰা তেওঁক বাহিৰ কৰি দিয়া হেন হৈছে।
হয়-হয়।
তেওঁৰ মানে কৌশলতা আছে কিন্তু তেওঁ চাই কোৱা নাই। কাৰণ বৰ্তমানত যিহেতু ক্ৰিকেটত - তোমাৰ- যোৱাটাই ভাব পুছে যোনে বেছি পইচা দিয়ে। কিছুমান মতে শ্লট কিনি ৰাখে ন?
হয় হয় ঠিকে কৈছা। ক্ৰিকেটটো এতিয়া ক'বলৈ গলে জুৱাই হৈ পৰিছে। ত-' সেইটো হ'ব নালাগে ক্ৰিকেটটো যিজনে ভাল খেলে তেওঁলোকক চানস দিব লাগে। কিন্তু যিয়ে নহওক- ৰিয়ান পৰাৰ ভাৰত ত- টীমত- খেেলি কেনে আমাৰ- অসমলৈ বহুতো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেইটো আমাৰ বাবে বহুত ভাল লগা- ভাল লগা বিষয়।
বহুতখিনি সন্মান পাইছে। যাৰ অসমৰ এতিয়া ৰাজস্থানৰ য-